হেল্ল'!
অ', কি কৰি আছা?
এই মই অকণমান ৰন্ধা বঢ়া কৰি আছোঁ ৰ' তাৰমানে অৰ্ডাৰ আছিল।
অ', অ'।
ইয়াৰে, মানে এখন ওচৰত হোষ্টেল আছে নহয়। এ, হোষ্টেলৰ মানে ল'ৰা ছোৱালীৰ কাৰণে
অ'।
বনাই তাৰে মানে বনাই আছোঁ মই, খানা বনাই আছোঁ।
অ', ভালে এইটো ভালে কৰিছা, এনেই ঘৰত বহি থকাতকৈ। এইবিলাক কৰিব লাগে অকমান উৎপাদন বাঢ়াব লাগে। হয়নে নহয়, মতাবিলাকৰ ওপৰত
টো ইহঁতে তাৰমানে মাছ মাংস নাখায়, নিৰামিষ দিব দিছে।
অ', অ', ঠিকে আছে আজিকালি অ', সেইটোৱে অ'।
এ, নিৰামিষৰ ভিতৰতে বহুতখিনি বনালোঁ। মানে পনীৰ বনালোঁ।
অ'।
আৰু ইফালে পটল, পটল ভাজিলোঁ। ভেন্দি আছিল ভেন্দি অকণ ভাজিলোঁ পাপ পাপৰ ভাজিলোঁ দাইল এখন চালাত আৰু এই আচাৰ অলপমান
চালাদটো কি কিহেৰে বনালা।
এতিহ
অ'।
গাজৰ বিট তেনেকুৱা দিছোঁ বিলাহীটো দিয়া নাই। বিলাহীতটো দিবা মানা কৰিছে। আৰু আচাৰটোতো কিনা আচাৰে।
অ' ঠিক আছে বনোৱাটো হ'লে বেছি ভাল হয়।
অ', অ' বনোৱাতো ভাল হয়। অ' মানে বনোৱাতো তাৰমানে এনেকৈ অৰ্ডাৰ ললে এইবিলাক বনাত ত পৰােলা দিব নোৱাৰিল কিছুমান সোৱাদ নাপাব পাৰে না।
হয়।
অ' সেইটো কাৰণে ডাঙৰ এটা কিনি অনা যায় আৰু তাৰ পৰা এনেকা প যায় আৰু।
ঠিক আছে দিয়া আৰু বেলেগ কিবা আৰু অৰ্ডাৰ ৰাখিছা নেকি?
আজি এইখিনিয়ে মই বেছিকৈ নাৰাখো। ৰাখো মানে এনেই চিম্পুলকৈ এনেকৈ ৰাখো আৰু অলপ চলপ।
অ', অ' এ ঠিকে আছে দিয়া মোক পাৰিলে মোকো ক'বাচোন তাৰমানে মোকো এনেকুৱা অৰ্ডাৰ কিছুমান লাগে তাৰমানে।
অ', অ' কৰিব পাৰে তো অ'।
বেছি ডাঙৰ নহও সৰু সুৰা নিজকে চলিব পৰাকে আৰু যেন নিজৰ ঘৰখনো ধৰি ৰাখ থ প নিজেও চলিব পাৰো এনেকুৱা আৰু ফেমিলিজন চলাই ল'ব প পাৰো আৰু তেতিয়াৰ কাৰণতে কালে ক'বাচোন মই এনেকে গি আছো পোৱা নাই তাৰ পালে ভাল হয় আছে নেকি কৰ'ৰবাত?
অ' আছে মই
অ' যোগাযোগ কৰি দিবাচোন তাৰমানানে মইো এনেকুৱাকে অৰ্ডাৰটো ৰাখিলে কেতিয়াবা কিহৰ বা অৰ্ডাৰটো দিয়ে চাহ পানীৰে দিয়ে না ন কেতিয়াবা গধূলি সময়ত কিছুমানে মানে পকৰি চকৰি খায় ন।
অ' তেনেকুৱা এখন দোকান দিব পাৰে গধূলি সময়ত পকী বনাই
অ'।
বা এইবিলাক চানা তানা এইবিলাকো গধূলি সময়তো মানুহ বিচাৰেতি। বা আলুৰ চপ বেডৰ চপ এইবিলাক বনাই দিব পাৰে দু মানে স্ ওচ গধূলি সময়ত এইবিলাকততো বেছি পইচা।
অ'।
এইবিলাক খুচুৰা খুচৰি বস্তু দিলেতো বেছি পইচা এইবিলাক খায় মানুহ তাৰমানে পকৰি চকৰিটো গধূলি সময়ত সেই।
আহ।
মানে এই প্ৰথমতে ধৰ অলপ অলপ ক দিলে হ'ল পিছত যদি ধৰ বিক্ৰী হোৱা দেখা পায় তেতিয়া অলপ বাঢ়ি দিলে হ'ল।
অ'।
আজিকালি মানে কি জানা বহি থাকে কি লাভ নাই মানে সৰু সুৰা কিবা নহয় কৰিব লাগেই।
অ' সেইটো হয়।
কাৰণ নিজৰ হাতত মানে ইনকামটো থাকিলে ভাল।
লাগে লাগে লাগে অকল হাজবেণ্ডৰ ওপৰত ভৰসা কৰি বহি থাকে
নাই নাই নাই পৰ নিৰ্ভৰশীলে লাভ নাই মই যিটো দেখিছো আজি কালি দিনত মানে নিজৰ ইনকাম টো হ'লে ধৰ আপুনি ভালদৰে মানে হেই থাকিব পাৰিব। নিজৰ মনত মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব।
অ' সেইটোয়ে কথা।
কিন্তু হাজবেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি কিনে একো কাম কৰিব নালাগিব, আমি ধৰ কিবা অ' খুজিব লাগিব
অ' দিলে ললো নিদিলে মুখৰ দিগে চাই থাকিলো।
অ' তে সিহঁতে দিব দিব কিন্তু ধৰ মানে জুখি মাখি দিব।
অঁ। উ মানে উম কৰবাত কৰবাত খৰচ অ' অ' অ' অ'
কৈ মই এনেকৈ সৰু সুৰা কিবাকিবি কৰোঁ আৰু নিজৰ ইনকামটো মই আনো আৰু। ধৰ মেচিন আছে, মেচিনতো কাপোৰ চাপোৰ এনেকৈ চিলাই কৰোঁ। অলপ চলপ তেনেকৈ পাওঁ আৰু।
অ' ভালে
ত নিজৰতো অলপ খৰচ কৰিব ইচ্ছা যায়।
অ' যায় যায় যায়, কিন্তু পিছত
আৰু ধৰক ফুৰিব চুৰিব অ' ফুৰিব চুৰিব যাব ইচ্ছা যায়
অঁ। সতে আৰু এনেকুৱা কেতিয়াবা আৰু এনেকে কিছুমান ক্ষেত্ৰত তাৰ মানে কিছুমান মানুহে মানে অলপ হেৰি কৰে। মানে নেগলেক্ট আমি কৰে, এ তাইক কোৱাতকৈ নকোৱাই ভাল নেকি তাই জানো পাৰি টো এ নোৱাৰে দে বনাবা এনেকুৱা মানুহো থাক
এ সেইটো বেয়া সেইটো বেয়া, মানুহক মানুহক সহায় কৰিব লাগে, তেতিয়াহে আগবাঢ়িব পাৰিম।
অ' কিছুমান মানুহ সেনেকুৱা আছে তো হিংসা জেদটো বেছি আছে। এ সেইটো কৰিব নালাগে। এতিয়া মই ধৰি ল অলপমান দুখত পৰিছো, মই যেনিবা কৈছো এ মই তো অলপ দিব বিচাৰিছো, কেনে কেনো দেই মোক অকনমান সহায় কৰি দিবিচোন। এ অকনমান দুই এক পইচা পালে মোৰো ঘৰখন চলিব পৰাত সহায় হয়। এইতো আৰু মানুহজনে হয়তো ভাবিবই এ তোক দিয়াত কৈ বেলেগক দিয়াই ভাল তই যেনকে মৰা সেনেকে মৰ সেনেকুৱা কৰিব নালাগে আস সেনেকুৱা বহুত মানুহ আছে। আছে তাত সেইটো সেইটো জেন
উম, নহয় এতিয়া বেলেগক আশা কৰি লাভ নাই নিজে আপুনি যি পাৰে সেইখিনি আপুনি নিজে ব্যৱস্থা কৰি লবা লাগে। ধৰ ঘৰতে ধৰ হাঁহ মুৰ্গী এইবিলাকো পুহিব পাৰে তাৰ পৰা বহুত পইচা হয়।
অ' অ' সেইটোয়ে।
পাৰ এযোৰ দুযোৰ আনিলে, তাৰ পৰা তো বাঢ়ি যায় না!
অ' পুহিব মন যায় কিন্তু কি হয় জানানা আমাৰ ইয়াতে অলপ বাঘৰ উৎপাতটো বেছি বুলি কয়। বা আৰু বান্দৰ আছে। আছে মানে অলপ বা মেকুৰীও বহুত মেকুৰী আছে। পুৰিতো তাৰমানে অলপ বেছি বদমাছ নাই সিহঁতে পাৱৰাৰ বাঁহৰ ভিতৰত হাত ভৰাই ভৰাই কণীবিলাক সান। বান্দৰকতো আৰু ক'বাই নালাগে। হাঁহ পুহিলেও, হাঁহৰ গঁৰা়লৰ পৰা কণী উলিয়াই খায়। তাৰ কাৰণে যাৰমানে একযোৰ দুইযোৰ মান পুহিছিলোঁ, কিন্তু কিন্তু ফলটো নধৰে, কেনেকুৱা এনেহে সিহঁতক মানে চাৰি থকা নিচিনা হয়।
মানে সিহঁতে কণী চণী দিয়াৰ সময়ত কণীতটো আমি ঘৰৰ গৃহস্থ খাবই নাপাওঁ, বান্দৰেই খাই আগতে তহলং দিয়ে, সিহঁতে সিহঁতে খাই বা পাৰ পুহিলে, পাৰযোৰো উজাৰ খাই গুচি যায়, বেলেগত উৰি অ, ভয় খায়, সিহঁতৰ কণীবিলাক কণী বিলাক সান যে, তাৰমানানে বান্দৰে হাত ভৰাই নিব, মেক কুৰী ধৰি হাত ভৰাই নিব, আ নিলে আৰু সিহঁত আৰু অলপমান ভয় খাই, ভয় খালেই আৰু কেতিয়াবা তাৰমানে সেনেকে পোৱালিও নহয়, ইটোৰ পিছত সিটো কণী খায়। এ, এই মাহৰ পিছত, মাহে মাহে সিহঁতে দিয়ে কণী, পোৱালি জগায়। আৰু কণীবিলাক নষ্ট হৈ থাকিলে পাৰবোৰ ক'ৰ পৰা হ'ব? হ'বই নাপায়, সেইকাৰণে মই কি ভাবিছো? এই বিক্ৰী কৰি দি দিলো, এই নালাগে। এনে সেইটো, কাৰণতটো সেইটো আৰু হাঁহটোৰো তাৰমানে এতিয়া এটা হাঁহ আছে, মৰিলাও মৰিব হাঁহ আছে, সেইটো হাঁহ অ, থাকিল, থাকলা মৰিলি-মৰিলা আৰু কি কৰিম আমি এতিয়া? এটা হাহেহি কি কৰিম আৰু?
হয়। এটা কাম কৰিব লাগিব, ঘৰটো ভালকৈ বনাব লাগিব। ঘৰ, মেকুৰী, অ', মেকুৰী বান্ধনো অ, এইটো নহয়, ঘৰেই বুলি কৈছোঁ।
অ', অ'।
অ, ভালকৈ বনাব লাগিব।
অ'।
মানে চাইডৰ চাইডে বেৰা বিলাক ভালকৈ দিব লাগিব।
নহয়, তাৰমানে বেৰাটো দিয়াই আছে, গৰালতটো আৰু গৰল বুলি ক'লেতো আৰু বেৰা দিয়াই থাকে, কিন্তু সিহঁতে অলপ সময় কৰে না সিহঁতৰ, এতিয়া আমাৰ ঘৰৰ দুৱাৰখন যদি আমি বন্ধ কৰি থওঁ আমি সোমাম কেনেকে, ঠিক হাঁহো সেনেকুৱা বা পাৰযোৰো সেনেকুৱা। সিহঁতৰতো অহা যহা কৰা দৰ্জা খনটো খোলা ৰাখিবই লাগবই। সেইফালে দিয়ে সোমাই, সেইফালেদি সোমালি তাৰ মানে এতিয়া পাৰতো যদি অহা যহা কৰাৰ সময়, ৰাস্তাটোট যদি কণীটো ভিতৰত থাকে মেকুৰীটো হাতখন সোমাই দিলা কণীটো খাই দিলা। পাৰ তোই গ'ম পালা যে মোৰ কণীতটো দেখোন নাই, ভয় খাই গ'ল। নিজৰ এটা বস্তু, এটা বাট চা এটা জন্ম দিব, গতিকে সেই বস্তুটো যদি নোহোৱা হয়। পাৰত তোৱে এনেওঁ অলপমান অন্য হেৰি হৈ যায়। সিহঁতৰ মানে মনটো নবহা হয় উৰণীয়াৰ দৰে হয় ক'ত কি কৰিব কি নকৰিব সেনেকুৱা দৰে হয়। চব বস্তু তুৰে সেনেকুৱা।
অ' অ'।
এ সেইকাৰণে তাৰমানে এতিয়া মেকুৰীটো ক'তো মাৰিব নোৱাৰি। তাৰ বান্দৰটো ক'তকো মাৰিব নোৱাৰি। কাৰণ বান্দৰে থাকে গছৰ ডালত, এটা বান্দৰ মাৰিলে হাজাৰটা আহিব। মেকুৰী মাৰিলে বোলে সোণৰ মেকুৰী দিব পাৰি লাগিব। গতিকে এইয়ে আৰু উৎপাদন বিলাসন সেনেকুৱা অলপ আজিকালি মানুহ বিলাখনৰ কমি গৈছে। মানে যিটো নেকি বান্দৰে নোখোৱা হেৰিহে উৎপাদন কৰা বস্তুহে তাৰমানে এতিয়া ব্যৱহাৰ কৰিব লাগিব। এতিয়া সেয়ে ভাবিছো নাই নাই
নহ'লে গৰু চৰু মানে গৰু চুৰি পুহিব পাৰে গৰুটোোতো একো হেৰি নাই দিগদান নাই
অ সেইটো আৰু এৰি দিলে হয় কিন্তু আৰু এৰি দিলে স হয় চব ফালে দিয়ে সহা চব ফালে দিয়ে টান তেনেকুৱা ধৰা এতিয়া মোৰ ঘৰত তাৰ মানে ফেমিলি বুলিিবাৰ কাৰণে মানে অলপ কমেই ফেমিলি আছিল মই তাৰমানে উ বস্তুটোৰ যোগানতটো ধৰিব পাৰো খোৱা খাদ্্যতটো দিব পাৰো সেই যে গৰুতো অলপমান দূৰত গ'ল দূৰত গ'ল তাক বিচাৰি আনিবৰ কাৰণে তাৰ মানে মোৰ সেই ব্যৱস্থাটো নাই
অ
অ হ'লে তাৰমানে সেইটোৰ ক্ষেত্ৰতো অলপমান গৰুটো পুহব আৰু অলপমান তাৰমানানে অসুবিধা হয় কাৰণ গৰুটোোতো বিচৰা মানুহ লাগিব না মাইকী মানুহনো মই কেনেকে বিচাৰি যাম সেইটোৰ এতিয়া মতা মানুহ হলে মতা মানুহে বিচাৰি যাব পাৰে এ যে এই গৰু ো হঁৰাল হৰাবও পাৰে কেতিয়াবা কিছুমান ক্ষেত্ৰত কিছুমান মানুহৰ গৰু গাই হেৰাই না
অঁ
গতিকে মানে সেইটো ক্ষেত্ৰতো অলপমান মানে এনেকে কিবা কিবি ভাবি আছো কেতিয়াবা ভাবো কৰিম কেতিয়াবা ভাবো নকৰো এই মানুহে নিজৰ মনটোকে িৰাং কৰিব পৰা নাই কোনটো কৰিলে মই ভাল ফল পাম কি হ'ব কি নহ'ব মানে নিজৰ জীৱনটোৰ ওপৰতে তাৰ মানে কেতিয়াবা ধিক্কাৰায় পোন চালাগ গ কোনফালেদি গলি আগুৱে গলে মই সফল হম নিজকে বিচাৰে নিজকে বিচাৰি পোৱা নাই সেইকাৰণে অলপমান মানে এইবিলাখান এই যে চকৰি চকৰি এইবিলাখানেই ভাল সেইটোয়ে ভাল সেইটোয়ে ভাল কাৰণ সেইটোত কোনো ভেজাল নাথাকে এনেকুৱা বস্তুটো কিনি আনিলোঁ কোনোবাই যদি খালা গৰম গৰম বনাই দিলো গৰম গৰম খালে এ সেইটয়ে ভাল বিচাৰিবও নালাগে একো কৰিব নালাগে সেইটোৱে বেছ প্ৰধান উৎপাদনৰ পথ হ'ল সেইটোৱে গতিক